হেল্ল'
অ কি কৰিছা?
এ তুমি
মইয়ো এনেই আছিলো বঢ়ি।
হুম? হেল্ল' মাতটো শুনিছা? ভালেই ভালেই। তোমাৰ?
অ ভালনে তোমাৰ?
ভালেই। তোমাৰ ভাল?
অ, ভাল দিয়া আছো। অ, ঘৰত ভালনে?
মোৰ মাতটো দে ভালেই ভালেই। মোৰ মাতটো দেৰিকে গৈছে নি?
অ, তোমাৰ চাগে নেটৱৰ্কটো প্ৰব্লেম দি আছে অলপ। অ, এতিয়া আহিছে কোৱা।
শুনিছা এতিয়া? হেল্ল'
অ, শুনিছো এতিয়া কোৱা। অ, শুনিছো এতিয়া কোৱা।
কি কৰি আছা?
ভাত খালানে?
উম
তোমাৰ বেকগ্ৰাউণ্ড বেকগ্ৰাউণ্ড আহি আছে তোমাৰ।
খালো। নাই বুলি ক' মাক।
বাকী ঘৰত তোমাৰ, ঘৰত তোমাৰ কোন কোন আছে?
ভালেই, এক মিনিট ৰখা, এক মিনিট ৰখা। হেল্ল',
হেল্ল' অ, কোৱা।
এতিয়া শুনিছা?
অ, শুনিছোঁ উঠনি মানে তোমাৰ বেকগ্ৰাউণ্ড প্ৰব্লেম দি আছিল ন'। হয়,
নহয় মই বেলেগ এটা লৈ থোৱা আছিল মানে সেইটো অলপ শ্ল' মাৰিছিলে চাগে।
অ, ঠিকে আছে বাৰু। এই তুমি ষ্টুডেন্ট হয়নে?
হয় অ, মই ষ্টুডেণ্ট হয়, তুমি হয়?
অ, ময়ো বৰ্তমান বাৰু ষ্টুডেণ্টে হয়।
কি পঢ়ি আছা তুমি?
মই বৰ্তমান কলেজ ষ্টুডেন্ট হয়।
অ, কোন ক্লাছৰ?
মই ডিগ্ৰী কৰি আছো লাষ্ট এইবাৰ।
এইবাৰ লাষ্ট মানে কি চিক্স চেম?
ছিক্স চেম, হয়।
চিক্স চেমৰ ফাইনেল ৰিজাল্ট দিলে নহয়।
ৰিজাল্ট নহয়, মই এইবাৰ মানে লাষ্ট চমত উঠিছোঁ আৰু ছিক্সমত উঠিছোঁ। এইবাৰ কমপ্লিট কৰিম আৰু মানে এইবছৰ। বাকী গৰম বন্ধত ঘুৰা ফুৰা কৰা নাই নেকি?
নাই কৰা নাই কৰা, এবাৰ ফৰ্ ইয়াৰ কৰিলে নহয় এফ অ ইউ জি পিৰ।
ইয়া, ফৌৰ ইয়াৰ কৰিছে বাৰু। সেইটো এক বছৰ তুমি তোমাৰ ইচ্ছা আৰু, পঢ়িব পাৰি পঢ়িব নোৱাৰি।
তোমাৰ লগত কথা আৰু, তুমি যদি ইচ্ছা কৰা তুমি ই-ইচ্ছুক হলে মানে তুমি সেই ইয়াৰটো কমপ্লিট কৰিব পাৰা আৰু। তোমাৰ যদি ইচ্ছা নাথাকে তেনেহলে তুমি নকৰিলেও কোনো হেৰি নাই। ওৱান ইয়েৰ কাৰণে তোমাক ক্ৰেডটো লাগে বাৰু।
অ, আমাৰ ৰিজাল্ট দিলে নহয় কালি।
ব গৰম বন্ধত তুমি ট্ৰেভেল কৰিব যাব পাৰা লাইক অৰুণাচল, মেঘা লয়।
উম, অৰুনাচল ৰিস্কি আছে বাৰু অৰুণাচললৈ গৈছিলোঁ বাৰু আগতেই তাৰপিছত তেতিয়া মেঘালয়খনো ফুৰা হল।
একো নহয় গৰম মাত ন এইবোৰ ভাল লাগে এটা কিবা এটা তাৰ পিছত তালে নগ'লেও বেলেগলৈও যাব পাৰি ধৰা জইন গ্ৰপত গলে মানে বেছি ভাল হয় লগৰ খিনি লগত গলে, মানে কোনো ধৰণৰ প্ৰব্লেম নাথা কে তেনেকুৱা জেগাত, মানে তেনেকুৱা ঠাইবোৰত কি হয় অৰুণাচল মেঘালয় এইবোৰ পাহাৰীয়া অঞ্চল ন বিশেষকৈ, ত' কেববোৰ বুক কৰি লোৱা বা কাৰত যোৱা এনেকে ধৰণ মানে অলপ অসুবিধা হয় আৰু ফেমিলিৰ লগতো যাব পাৰা তুমি। নহলে আমি জয়ন তুমি হেৰি কি বুলি কয় লগৰ বোৰৰ লগতো যাব পাৰা তুমি পাঁচজন মানক ক'লাই ধৰা লগৰবোৰ, তাৰ পিছত এই তোমাৰ ফ'ন কাৰ বা উম, গাড়ী চাইকেলছ।
অঁ চাইকেল আছে স্কুটি আছে।
আচ্ছা তুমি স্কুটিটো যাব পাৰি কিন্তু অলপ অসুবিধা হয় বাৰু স্কুটিত।
গৈছো আমাৰ ওচৰতে অৰুণাচলতো আছ মানে হেৰি এ আমাৰ এইটো চাইডৰ মানে নহয় জানো তিনচুকীয়া? সেইটো চাইডৰ, আ আমাৰ এইটো ইফালে মানে এই বৰ্ডাৰটো আছে ন সিফালৰ পৰা মানে যাব পাৰি লং
অ তেনেহ'লে পাৰি আৰু কি হয় ভেহিকেলছ টু ভেহিকেলছত গ'লে মানে আমি কি কৰিব পাৰো তাত মানে সুবিধা হয় অলপ ধৰা। জইনত গ'লে মানে ন তেতিয়া গ্ৰুপত গ'লে মানে কিছুমানৰ কি হয় কাৰত গ'লে অলপ প্ৰব্লেম থাকে ধৰা ভমিতিং আৰু কি বুলি কয় উম কিছুমানৰ মাথাৰ বিষ হয় তেনে ধৰণৰ বেমাৰ থাকে সেইকাৰনে আৰু ধৰা তুমি যদি টু ভেহিকেলছত যোৱা তেতিয়াহ'লে অলপ সুবিধা হয় আৰু। আৰু এন্জয়ও হয় ন। ট্ৰেভেল কৰি কেনে মানে এতিয়াও চামাৰ ভেকেচনছ তোমাৰ অনলি পাত পহিটো অধ্যয়ন কৰিব নোৱাৰি, ট্ৰেভেল কৰিও অলপ মানে তোমাৰ এক্সপিৰিয়েঞ্চ হয়। মই ভাবো আৰু। তাৰ মানে ধৰা মইও এনেকে কৈ আছিলো মোৰ দুজনমান লগৰক যে আমি কৰ'বাত ধৰা ট্ৰেভেল ট্ৰেভেলত যাও বুলি, তুমি আমাৰ হোৱা হোৱাটসেপ গ্ৰুপত জইন হ'ব পাৰা যদি তুমি ইচ্ছুক আমাৰ লগত যাবলে। গ্ৰুপত গ'লে এটা সুবিধা হয় কি হয় তাতে মানে তোমাৰ আমি যিহেতু ষ্টুডেন্ট ন গতিকে মানে আমি পইচাটো চাই থাকো ন কম হ'ব পাৰে কেনেকে গতিকে বেছি ধৰা গ্ৰুপত যদি বেছি হয় তে তেতিয়াহ'লে আমাৰ পইচাটো কমি যায় তেতিয়া আৰু আমাৰ সুবিধা হয়।
অঁ পিছে তোমালোকৰ ডিষ্ট্ৰিক্টটো কি হয়?
আমাৰ ডিষ্ট্ৰিক্টটো স আমাৰ শোণিতপুৰ। ইয়াৰ পৰাও একচুৱেলি অৰুণাচল ওচৰতে হয়।
অ কাৰণ আমাৰ অৰুণাচলে বহুতখিনি অসমখনক বহুত বেছি সিয়ে মানে হেৰি কৰি আছে কভাৰ কৰিয় আছে।
অ
অ তুমি গৈছানে আগতে পাহাৰ চাহাৰ ফুৰিবলৈ?
মই সেইফালে অৰুণাচলতটো গৈ থাকো গৈ গৈছো দুবাৰ তিনিবাৰ দেই তাৰপিছত মেঘালয়ত যোৱা হোৱা নাই বা শ্বিলং।
হ'লো বাৰু আৰু অৰুণাচলত যোৱা হৈ থাকে।
কাৰণ ইয়াৰ পৰা অৰুণাচল বেছি দূৰ নহয় ন। টু ভেহিকেলছতো যাব পাৰি স্কুটি বাইকত।
আমাৰ এইটো চাইডৰ পৰা মানে কি মেঘালয়টো যাব মানে বেছিও দূৰ হয় কিন্তু আমাৰ এইটো চাইড পৰা অকণমান দূৰ হৈ যায় ন এই গুৱাহাটী চাইডত থাকিলে মানে অলপ সুবিধা হয় ধৰ এতিয়া গ'লো ক'ত যাম ভালেই গলোঁগে, তেনেকুৱা টাইপৰ নহয় মানে গুৱাহাটীখিনিৰ কাৰণে অকণমান ইজি হয়।
অ আমাৰ ইয়াৰ পৰাও মানে হেৰি ওচৰ হয় কাৰণ ইয়াৰ পৰাও পাহাৰৰ ওচৰ আমাৰ মানে ক'ব পাৰি অৰুণাচল আৰু তোমাৰ অৰুণাচলৰ এখন কিবা নাম আছিল ৰখা তাৰ ওচৰতে মানে আমাৰ অসম ডিষ্ট্ৰিক্টো সীমাতে আছো আৰু ধৰা। বহুতেই ওচৰ হয় আৰু আৰু গ্ৰুপত যদি ট্ৰেভেল কৰোঁ তেতিয়াহ'লে মানে কি হয় এটা মানে এন্জয় অলপ বেলেগ হয় ন লগৰবোৰৰ লগত।
আৰু ওলাই গ'লে দেখোন মনটো ভাল লাগে কিবা এটা।
হয় তাৰপিছত আৰু আমি কিছুমান হিষ্টৰিকেল জেগা যাব পাৰো ঠাইতো আৰু বা কিছুমান মন মোহা ঠাইতো যাব পাৰো তেতিয়া আমাৰ মাইড ফ্ৰেছ হ'ব। আৰু ভাল লাগিব আৰু লগৰবোৰৰ লগত গ'লেতো আৰু বেছি এনজয়
উম। মানে ষ্ট্ৰেছ নাথাকে আৰু হয় ন নহয় কোৱা টেনচনবিলাক নাথকা হয় মানে তেতিয়া মানে ধৰা ষ্ট্ৰেছবিলাক নথকা হয় টেনচননবিলাক মানে পাহৰি যোৱা টাইপৰ হয়।
অ', মাইণ্ড ফ্ৰেছ হৈ যায় আৰু তেনেকুৱা ঠাইবোৰত গৈ কেনে নৰ্থ ইষ্টৰ এইবোৰ ডিষ্ট্ৰিক্ট বা এইবাৰ এইবোৰ ষ্টেটত গৈ কেনে বহুত ভাল লাগে কাৰণ এইবোৰ পাহাৰীয়া অঞ্চল ন পাহাৰীয়া চলত বহুত ভাল লাগে কিবা এটা
কি আমাৰ অসমখন মানে বাকীখিনিতকে অকমান অ', কোৱা।
গৰম বন্ধত যাবি নকৰা এটা মানে একা নালাগে ন
ভেকেশ্যন ভেকেশ্যন টাইপৰ নালাগে ক'তো ফুৰিব যদি নাযাওঁ।
অ',। গৰম ইয়াৰ নালাগে। তাৰ দ্বাৰা আমি ঘূৰি ট্ৰেভেল কৰিলে মানে কি হয় উ কিবা এটা শি ধৰা মাইণ্ড টো ফ্ৰেছ হৈ যায় আৰু লগৰবোৰক লগ পালেতো এনেও হয়নে এটা ইজয়ৰ মুভমেন্ট হৈ থাকে।
উম। আৰু আমাৰ এই অসমখন ধৰাচোন আমাৰ অসমখন অকমান বেয়া হৈ আছে বাৰু বাকীখনতছে। আমাৰ মানে কিন্তু ফুৰিব হলে ইয়াত নাগালেণ্ড, চাগালেণ্ড ঢেৰ জেগা আছে।
অহ। আৰু ধৰা চমাৰ ভেকেশচনত কি হয় জানা বিলবোৰ অলপ বেছিকৈ পাওঁ আমি।
উম।
টো দিব লাগে চ' ইমান মানে ঘুৰা নহয়গৈ। আৰু নিজৰ ষ্টেট খনত বাৰু যাব পাৰি হয়নে। এদিনীয়া, দুদিনীয়া। তাৰ মানে বেলেগ ষ্টেটত গ'লে মানে কি হয় অলপ অ', আমি ধৰা বেছি দিন মানে এতিয়া বেছি দিন যিহেতু গৰম বন্ধ পাইছো এটেডেঞ্চ দিব নালাগে কলেজত গৰম বন্ধে যিহেতু। গতিকে তেতিয়া আৰু মানে আমি দূৰলৈ যাব পাৰো আৰু আমাৰ নিজৰ ষ্টেট খন এৰি
উম, উ।
বা
তাকে সে যাব লাগিব মানে এতিয়াটো ফুৰিব না, এইকেইদিন পূৰা গৰমে দি আছিলে আজি সি অলপ বতৰো ডাৱৰীয়া নিচিনা কৰিলে ৰ'দটো নিদিলে।
আমাৰ ইয়াত ভাল কৰিছে কিন্তু।
অ', হয় নেকি।
ভাল বৰষুণ দিয়া নাছিল ন ইমান গৰম দি আছিল, ৰ'দ দি আছিল, বৰষুণ দিয়াৰ নামি নাই তাৰ পিছত পথাৰ খিনিত শুকাই
শুকাই যায়। অ', গৰম হৈ যায় পানী বিলাক আৰু কষ্ট হয়।
অ', আৰু ৰ'দত ন ৰোৱনিবোৰৰ
এতিয়া মানে ধৰা বৰষুণতটো দিওতে সিহঁতে ৰুইও ভাল পায়। বাকী তুমি ট্ৰেভেল কৰিবলৈ ল'লে মানে জৈন কৰিব পৰা আমাৰ হোৱাতচাপত, মই তোমাক লিংকটো দিম বাৰু।
অ', অ', দিয়া যদি যাবলৈ থাকে, নিশ্চয় যাম।
ঠিক আছে দিয়া।
অ', অ', ঠিক আছে দিয়া। অ', অ'।